হেল্ল'।
হেল্ল'।
অ মই শুনি আছো শুনি আছো। তুমি অ। কি খবৰ তোমাৰ।
মোৰ ভাল তোমাৰ কি খবৰ।
মইো আছো দিয়া ঠিকে।
অ অ অ
আজি ফাষ্ট ফুডৰ ওপৰত কথা পাতিম দিয়া হেল্ল'
হেল্ল' অ অ অ আছো আছো ঠিক আছে বাৰু কথা পাতো ব'লা ফা ফুডত পাষ্টপোৰ্ট হল
আগতে আহ হেৰি হাৰি লোৱা নেকি
ফাষ্টফুড হ'ল হয়
ফাষ্টফুড হ'ল সেই ধৰণৰ খাদ্য যিটো সু শীঘ্ৰেই প্ৰস্তুত আৰু পৰিবেশন কৰা হয়
অ অ আৰু হেৰি আজিকালি নতুন নতুন ধৰণৰ ফাষ্ট ফুড ওলাইছে ন এতিয়া হেৰি এক কিবা এটা ওলাইছিল ৰব হেৰি যেনেক পিজ্জা হওক বাৰ্গাৰ হওক সেইবিলাক
অ অ সেইবোৰ সেইবোৰ বনাবলৈ ব্ৰেড ব্ৰেড প্ৰয়োজ মানে প্ৰয়োজন হয়
অ
অ কিন্তু মই মানে সেই সেইবোৰ খাল মই ৰেচিপিবোৰ ফোনতে চাইাই কৰা নাই
অ মই মানে এবাৰ বনাইছিলো খাব কাৰণে ঠিক ঠাক হ'ল কিন্তু মোৰ মাহঁতে নাখালে মানে
অ আচ্ছা আচ্ছা তুমি মানে ৰেচিপিটো জানা
অ ৰেচিপি জানে এতিয়া পিজ্জা বনাবলৈ এ ময়দা লাগে
অ অ মইদা
আহ আৰু হেৰি এ কিবা চচ লাগে এটা হেৰি পিজ্জা চচ
অ অ চচ তাগে
অ তাৰপিছতে আৰু তটপ মানে কি ওপৰত যিখিনি দিয়ে আৰু
অ অ চ'চ লাগিিব তছে ত চিজ
অ চিজ লাগে চিজটোতো মেইন হয়
অ চিষ্টু মেনুৱে হয় তছাতত যদি তুমি পীীৰ ঢাল পান দিব নহ চিকেন সৰু সৰু পি উ
আৰু আৰু কি বোল
অ ঠিক আছে মই এটা তোমাক কিবা এটা সুধো আহ কি কয় ইয়াক ফাষ্ট ফুড বুলি কিয় কোৱা হয়
অ ফাষ্ট ফুড বা সোনকালে বনোৱা হয় কাৰণে ফাষ্ট ফুড বুলি কোৱা হয় আৰু মানে সো সোনকালে মানে কি ক'ৰবাত গ'লে এতিয়া ভোক লাগিলে সোনকালে বনাই কেনে খাব পাৰে সেইকাৰণে ফাষ্ট ফুড বুলি কোৱা হয় আৰু
অ অ অ তাকে
অ
উম
আৰু চেনদিচ কেনেকে বনাই জানা নেকি
কি কৈছা
চেন্দুছ চেন্দুৱছ
চেণ্ডৱচ অ চেণ্ডৱচটো উও ব্ৰেড ব্ৰেডদৰ ব্ৰেড আৰু অ ফিলিংছ অহ ফিলিংছ দিয়া হয় প্ৰস্তুত কৰা হয় আৰু ব্ৰেডত মানে তুমি যি সি ভিতৰত তুমি চিলিংছ ভৰাব লাগে
মানে ধৰ এতিয়া হেৰি বান্ধকবি গছ
অ তিঁয়হ মেৰানী চেনেকে ব্ৰেডৰ ভিতৰত সোমাই কি নে সেই তোয়ে চেনবি হয় য়ায়
আহ
উম
আৰু আৰু আৰু আছে
আৰু তোমাৰ প্ৰিয় ফাষ্ট ফুড কি হয়
মই চাওমিন আৰু মম' খাইে ভাল পাওঁ তোমাৰ
অ মোৰ মোৰ মম' খাই ভাল লাগে আৰু চিকেন ফ্ৰাইড ৰাইচ
অ আমাৰ আকৌ হেৰি ইয়াতে চি চিকেন ফ্ৰাইড ৰাইছটো অ হেৰি মাংস ভাজা ভাত বুলি কয় নহয়
হু আহ আহ সেনেকেই বনাই কিন্তু আৰু ৰেচেপি বোৰত মানে ভালকে বনাই আৰু
অ এতিয়া হেৰি এতিয়া ৰাস তাৰ দোকান বলত খাব গ'লে সেইটোয়ে হয় আৰু
আহ অ
কিন্তু ৰাস্তাৰ দোকানবোৰত মানে কম পইচাতে বেছিকে দি দিয়ে
অ অ অ তাকে আৰু চব বয়সৰ মানুহে ফাষ্ট ফুড খাই ভাল পায় আৰু
অ অ ফাষ্ট ফুডটো আজিকালি চব চবে খাই ভাল পাই
উম উম আৰু এইটো বস্তুতটো মানে একদম সময়ত পাই যায় ন ফাষ্ট ফুড টো যেতিয়াই ভোক লাগে তেতিয়া পাই যায়
অ এখন খালি দোকানত গ'লেই হ'ল
অ হল গ'লে হ'ল সিহতি পুতুককে বনাই কেনে দিয়ে দিবে
অ
তুমি পিজ্জা খাই ভাল পোৱা
পিজ্জা খাই ভাল পাওঁ কিন্তু পিজ্জাটো আৰু হেৰি কি বুলি য'তে ত নাপায়ি ন সখন ভাল হেৰিত যাব লাগে
উ উম সেইটোও হয় আৰু উম অ মইো দেখিছো দোকানত পাই পঞ্চাছ টকীয়া পি্জা পাই একদম পুটু হৈ যায় আকৌ ন
অ অ সেইটো হহটো